হেল্ল', নমস্কাৰ।
কি কৰি আছা?
এয়া আছো দিয়া শুই পেলাই। তুমি?
মইও এই বহি আছো।
অঁ। এই কৰ'বাত গৈছিলা নেকি চিনেমা চাবলৈ?
অঁ।
অ, তুমি বাৰাণ্ডাত ব
শুনি পোৱা, বাৰাণ্ডাতে বহিছোঁ, শুনি পোৱা নাই নেকি?
তুমি আগ নাই পোৱা। তুমি আগফালে আহা অকনমান।
অঁ, ৰখা দেই।
কি কৈছা?
চিনেমাখন বোলো চাই আহিলোগৈ আজি।
অঁ নতুন যে অসমীয়া চিনেমা খন ন?
অঁ।
কেনেকুৱা হৈছে বাৰু চিনেমাখন?
চাবলৈ ধুনীয়া হৈছে।
অ মইও মানে এইকেইদিন চাব এনেকে যাম যাম ভাবি আছো টাইমে মিলা নাই তাৰপিছত চাম গৈ ৰবা অসমীয়া চিনেমা চাব লাগে।
অঁ ওলাবা বন্ধু গোটেই খিনি একেলগে যাম চাবলে।
উম, তুমি চালাই আকৌ চাবা মানে? উম মই তুমি চোৱা খন এবাৰ চাই ল'ব লাগিব আকৌ।
অঁ এইখন ধুনীয়া হৈছে তোমাৰ চাবলৈ।
অঁ।
উম। তাত মানে হাতী এটা আছে হাতীটোৱে মানে মেইন হিৰ' আৰু মানে।
অঁ ঠিকে আছে।
উম পিছে খোৱা বোৱা কৰিলা নে নাই?
মই তোমাৰ খোৱা বোৱা কৰা নাই খামহে, বনাই আছে ভাত।
অঁ অঁ।
তুমি খালা?
মইয়ো খোৱা নাই।
হ
উম।
তোমাৰ হেৰি এই চিনেমা খন কিমান কিমান টাইমত চলে?
চিনেমা খ। চিনেমাখন তোমাৰ চলে পাঁচটাতো চলে কেতিয়াবা সাতটা বজাতো চলে।
অ কাইলে মানে আছে ন চাগে মই তোমাৰ দেৰিকেহে পাৰিম তোমাৰ কামত যাওঁ যে দিনত সেইকাৰণে কামৰ এটা অহা পিছতহে চাব পাৰিম চাগে।
অঁ, কামৰ চামৰ পৰা কাম চাম কৰি আহি মেলি চিনেমা এখন চাব পালে ভাল লাগে। ন ৰেচ চেচ কৰাও হয়। লগৰখিনিও অলপ সময় পাৰ কৰা হয়।
উম মোৰ আৰু এনেকে লগৰ এটা কৈ আছে সিও টাইম পোৱা নাই দুই আমি দুটাই টাইমটো মিলাই তোমাক জনাম দিয়া তুমি ওলাবা।
হ'ব বাৰু।
উম উম।
কালি আছে তোমাৰ পাঁচটা বজাৰ পৰাও আছে সাতটা বজাৰ পৰাও আছে।
অঁ, কাইলে নোৱাৰিম চাগে তোমাৰ পৰহিলে পাছদিনা মানহে পাৰিম।
অঁ।
এ কাইলৈ মোৰ লেঠা এটা আছে তোমাৰ তালৈ যাব লাগিব সেইকাৰণে কাইলৈ নোৱাৰিম চাগে। পাঁচদিনাহে পাৰিম।
অঁ, কি লেঠা আছে বা কালি তোমাৰ?
কাইলে তোমাৰ এই টাউনত মোৰ মিটিং এখন আছে তাত। তোমাৰ মা এ ভাইটিৰ লগত এনেকে লেঠা এটা আছে মিটিং তাৰ কিবা।
অঁ, এনে মিটিংত তোমাৰ নে ভাইটিৰ?
ভাইটি তাৰ লগত যাব লাগে। মই ভালকে নাজানো কিহ মিটিং।
ভালকে মইও নাজানো সিহে জানিব তোমাৰ সি লগহে লৈছে আহিবও লাগে তাক।
অঁ, অ। পিচে তুমি আজি টাউনত কিবা লেঠাত গৈছিলা ন?
টাউনত কোৱা তোমাৰ এই লগতো তোমাৰ কাপোৰ কিনিব গৈছিলে মলত সি লগ লৈছিলে।
অঁ,
তোমাৰ এই জু যুদিও গৈছিলো। যুদিওত চাৰ্ট, পেন্ট ললে লগৰটোৱে। মই একো ন লোৱা নাই তোমাৰ এই লগৰটোহে লৈছে চাৰ্ট, পেণ্ট ল'লেহি।
অঁ, অঁ পিছে